হেল্ল'
অ শুনিছানে?
অ শুনিছো শুনিছো কোৱা।
অ'এই হেৰি কিবা আমি কি পাতি আছিলো অথনি কঁঠালৰ মুচি কথা পাতি আছিলো।
অ' কঠালৰ মুছি আৰু মানে খাই ভাল লাগে তাকে কৈছিলোঁ।
অ', অ', ভাল লাগে মাংস নিচিনাকে ৰান্ধি পেলাই।
উম মছলা চচলা দি দি একদম মজা লাগে।
অ' ভালে এই আমাৰ এইফালে কেতিয়াবা এই ভোজ তাৰ পৰা বিয়া বাৰুতো উলিয়াই নহয় কঁঠালৰ ম
অ' হয় উলিয়াই অ'।
অ' তোমালোকৰ ফালেও খুৱাই খাইনে তেনেকে?
খাই খাই আমাৰ ঘৰতো খাও। এইটো কঁঠালটো মানে এতিয়াতো নাই আৰু যেতিয়া কলি তেতিয়াহে খাই আৰু।
অ', কলিতে খাই তোমাৰ নপকোতে। প্ৰথমতে বইল কৰি ল'ব লাগে নি বাও?
এই বনোৱা পদ্ধতিটো ভালকে নাজানো, প্ৰথম বইল কৰি লয় নেকি আৰু বাকলিটো সৈতে দিয়ে হপাই, বাকলিটো নাকাটে নেকি
বাকলিটো, নহয় নহয় বাকলিটো কাটে। তোমাৰ এই ওপৰৰ যোনবোৰ এ, গুটি গুটি নিচিনাকে থকাখিনি ওপৰত এৰুৱাই লয় তাৰপিছত বগা তৰপ এটা থাকে যে অ' আঠা তৰপটো নেৰুৱাই আৰু।
হয় হয়।
উম। আৰু তোমাৰ অ' আমাৰ গৰম বন্ধ হৈ আছে। হেৰি এই আৰু ক কঁঠালৰ এনেকা পিঠা খাইছে নাই কঁঠালৰ?
কঁঠালৰ পিঠাটো না
অ' আমাৰ এইফালে খুৰীহঁতে বনাই মানে কঠালৰ, পকা কঠালৰ ফুটাকিটাইদি পিঠা বনাই। হেল্ল'। হেল্ল'। হেল্ল'।